হয়
অ কি কৰি আছা
অ আছো এনে আছো
অ
খোৱা লোৱা হল অ অ অ আছো ভালে আছ
ঠিকে আছে মই ভাবিলো কি খবৰ খবৰ লয় এবাৰ
আপোনাৰ ভালনে
ভাল ভাল ভাল মোৰো ভাল আছো আৰু সেইকাৰণে ভাবিলো। অ, খোৱা-লোৱা হ'ল ঘৰত। খালোৱে আৰু এতিয়া ল'ৰা-ছোৱালীক দিয়া হেনেকে। পৰিয়াল চবকে খাই উঠিলো।
উম, উম, উম। তাকে আৰু কি বো অ নাই খোৱা লোৱা হ'ল এতিয়া তাৰমানে এনেই আৰু আহ লৰাৰ লগত আছিলো কি বনালে আপুনি
মই এতিয়া বনালো মানে ৰাতিপুৱাৰ বেছি বিশেষ নবনাও বাৰু এই ভাজি বনালো
অ অ
হাহ তেনেকে বনালো আৰু চবকে দিলো দি মেলি এতিয়া মোৰ মানে কাম খিনিও কৰি আছো
অ
ভাবিলে বাৰ খবৰ লওঁ কাম খিনি হ তেতিয়া আহিলে মানুহজনৰ ওলাইও যায়
আহ তাকে তাকে
ভাবিলো কথাখিনি পাতি লওঁ এবাৰ খবৰো লোৱা নাই খবৰ লওঁ কোন কোন আছেছে পিছে তোমালোকৰ
অ আমাৰ মানে যৌথ পৰিয়াল যে মা দেউতা তেনেকে আছে আৰু আহ মা দেউতা তাৰপিছত মানুহজন আছে অ দাদা, বৌ তেনেকে আৰু অ ঠিকেই আছে। চতি অ
ভাল লাগে ন? এনেকে ল, ৰা-ছোৱালীৰো ভাল হয়।
খেলিব পাৰে, তেনেকুৱা আৰু।
খেলা-ধূলা, উম বুজি পাও। বুজি পোৱা হয় বস্তু বিলাক। কেনেকে কি কৰিব
বস্তুবিলাক যান, অ-অ একদম। সিহঁতে চব সুবিধা বহুত হয়। অ-অ ব্যৱহাৰ পাতি খিনিও শিকে মানে চবৰে। পৰা আৰু সিহঁতক ব্যস্ত কৰি ৰখ মানুহো থাকি যায়।
অ।
কে উ, কৰবাত ওলাই গলেও মানে নাথাকে চিন্তা।
অ, নহলে আৰু লগত লৈ যাব লাগে যতে গ'লেও, তেনেকুৱা আৰু।
ক অ ম চ
কি কৰে?
এ কামত যাব
অ, অ। তাকে, অ-অ।
ভাবিলোঁ কিবা শুনা নাই নেকি? চাউনটো মানে অহা নাছিলে। অ নে সেই আৰু বাকী এতিয়া ল'ৰা-ছোৱালী বন্ধই চাগে ন?
অ-অ এতিয়া গৰমৰ বন্ধ দিছে।
অ, অ, অ। বন্ধ কিমান একমাহ দিবনে?
মা হ'ব।
অঁ অঁ অঁহ। আমাৰো সিহঁতৰ মায়ে বন্ধ আছে বাৰু এতিয়া আৰু। ল'ৰাইফালে মাতিয়ে আছে।
অহ।
তাৰ খোৱা বস্তু লাগিল।
তাকে।
এইয়া ঘৰত থাকিলে এইটোৰ পিছত সে শেটো দিয়া যিটো বিচাৰে সেইটো দিয়া লাগি থাকিব লাগে আৰু।
সিহঁতেও ব্যস্ত হৈ থাকিব বিচাৰে।
অহ ব্যস্ত হৈ থাকিব বিচাৰে তাকে। এয়া আৰু তাকে ভাবিছো আৰু কবাত ওলাই মেলি নিব লাগিব আৰু
উ, উ।
ফুৰাব নিব লাগিব। উম, সেইকাৰণেতো। এই চব বিলাক আছে এতিয়া ভালেই বাৰু ওলাই মেলি যায়ো থাকিব পাৰিছে। মানুহ বিলাক থাকিলে চবৰে লগত ওলাই যাব পাৰে নে এবাৰ এবাৰ মানুহ বেছি হলে সেইটো এটা সুবিধা আৰু।
হয়, হয়।
ওলাই গল এবাৰ। অ তোমালোকৰ ল'ৰা-ছোৱালীক ক'বাত লৈ যাবানে ফুৰাব?
অ-অ নিম বুলি ভাবিছো। অ, ফুৰাবলে।
অ।
এয়া তাকে গৰমৰ বন্ধ লাহে লাহে অ এতিয়া জি ইমান যে গৰম দিছে কোনোবা ঠাণ্ডা ঠাইত। যাব পাৰিলেতো খুবেই ভাল।
আহ যাব পাৰি আৰু এনেকে অ। গৰমত সেনেকুৱাই আৰু ঠাণ্ডা জাগাব বিলাক যাব ভাল আৰু বলে আমাৰ ওচৰতে হ'লে শ্বিলং। এইবিলাকত যাব পাৰি আৰু।
শ্বিলঙত যোৱা সুবিধা খিনিও ধুনীয়া গুৱাহাটীৰ পৰা।
অ গৈছানে।
অ শ্বিলঙত এবাৰ গৈছিলো।
অ অ যাব পাৰি এনেই নথকাকে গলেও আৰু। মেইন মানে পুলিচছ বজাৰলৈকে বোলে আমাৰ। পৰা বেছি প্ৰব্লেম নহয় আৰু এনেকে যাই মেলি।
উম উম।
ত আহিবও পাৰি গলে।
অ।
বনাই মেলিও লৈ যাব পাৰি। নে নহয় না যাব পাৰি।
উম।
সেইটো আহিব পাৰিম। ক'ত যায়।
তাকেই।
উম পুৰা টাইমতটো সেনেকুৱাই আৰু গৰম বন্ধটো দিছে হয় কিন্তু গৰম। গৰমটো বহুত যে। সেনেকুৱা হৈছে আৰু ঠাণ্ডা জোগাত যাব পাৰিলে ভাল আৰু।
ভাল লাগে।
অ সেইটোৱে। ময়ো আৰু ভাবিছো ল'ৰা ছোৱালী বিলাকে আৰু লৰাই কৈ আছে আৰু এনেকে। কৰ'বাত যাব লাগে কৰ'ৰবাত যাব লাগে প্লেন বনোৱাই হোৱা নাই আৰু। যি গৰমৰ কাৰণে ভাবিবই পাৰা নাই। ভাবি আছো পাৰিলে আৰু ওলাই মেলি লৈ যাব লাগিব পাৰ্কত।
অ, পাৰ্কত গলে সিহতে খেলিব পাৰি।
পাৰিব।
অ সেইটোয়ে উম। আৰু লগৰ ল'ৰা ছোৱালী বিলাক বিলাকৰ লগত লৈ যাব পাৰিলে আৰু ভাল। পায় আৰু এনেতো স্কুলত গ'লে। অকনমান সেনেকুৱাই হৈ যায় ন খেলা ধূলা। উম সেইটোয়ে লগৰ এইবিলাকৰ লগত গলে। ভাল আৰু মন বিলাকো ভাল লাগে।
তাকে।
তাকে ভাবিছো আৰু প্ৰত্যেক সপ্তাহতে ককা আইতাকৰ লগত পঠাই দিওঁ।
অ।
খুৰা হঁতক লগত পঠাই দিওঁ এনেকে আৰু ফুৰাব লাগিব আৰু মোৰ লগত যাক। এদিন দুদিনকে ওলাই ওলাই গোটেই বন্ধটো আৰু টাইম টো পাছ কৰিব লাগিব এনেকুৱা।
ত অ সময় সময়টো তেনেকেইয়ে যাব আৰু।
তাকে নহলে অ সময় খিনি নহলে নোযোৱা নিচিনা লাগে আৰু। সিহঁতকো অলপ ব্যস্ত কৰি ৰাখিব লাগিল।
সেইকণ সেইকন ভাল আৰু পিছে সিমান এটা অসুবিধা নাই আমাৰ। মানুহ আছে যেতিয়া আৰু সুবিধা হৈয়ে যায়, চবৰে লগত। অ চবৰে লগত এবাৰ এবাৰ ওলাই গলে মাকে দেউতাকে নোৱাৰিলেও আৰু।
তাকে তাকে।
বাকীবিলাকৰ লগত ককা, আইতাক খুৰাক থাকে, খুৰি মাক থাকে এনেকে যাব সুবি
অ, যৌথ পৰিয়ালত সেইটোৱে সুবিধা।
অ সেইটোৱে। বহুত সুবিধা হয় ভাবিছোঁ আৰু। তেনেকৈ কি হয় কৰিব লাগিব। এ কাম কাম -বনবিলাক হ'ল নে কি আপ
অ অ কিছু কিছু কাম হৈ গল আৰু অলপ বাকী আছে, সেইখিনি কৰিব লাগিব বাৰু যিহে তো সৰু ল'ৰা আছে তাকো চাব লগা হয়। তেনেকে আৰু চাই অ অ অ সৰু।
অ অ অ। কিমান ডাঙৰ হ'ল তাৰমানে ব বেছি হোৱা নাই চাগে? অ শুনি আছো?
উম তাকে ৰাখে।
লৰা -লৰা এজন আৰু
ছোৱালী এজনী অ ছোৱালী এজনী, ল'ৰা এজন। তেনেকে আৰু।
অ ডাঙৰ হৈছে।
অ ছোৱালী ডাঙৰ হৈছে ছোৱালী ছবছৰ লৰা তিনিমাহ তেনেকে আৰু।
অ অ অ ঠিকেই আছে। ম ভাবিলো উহু এবাৰ আৰু মোৰো কাম হোৱা নাই আৰু। কামখিনি কৰি আছো, বোলো এবাৰ ফোনো কৰি লওঁ। কা
তাকে। উহুম, বাকী এতিয়া আপুনি দুপৰীয়াৰ খাদ্য বনাব?
অ দুপৰীয়াৰ কাৰণে বনাম আৰু এতিয়া কামখিনি হৈ ললে ফ্ৰী হ'লেই আৰু। আজৰি হ'ব পৰা নাই, ৰাতিপুৱাখিনি ঘৰত থাকিলে আৰু এনেকুৱা হয়- যায়নে আজৰি হ'ব নোৱাৰি তৎক্ষণাতে।
সে
আজৰি হলেহে মানে দুপৰীয়াৰ কাৰণে আৰু আৰম্ভটো কৰি দিওঁ আৰু।
ঠিকেই আছে বাৰু।
দিয়া তেতিয়া হলে, খবৰ ল'ম আৰু পিছত এবাৰ ন। অ দিয়া দিয়া দিয়া ঠিক আছে দিয়া কথা পাতি ভালে লাগিল বহুত।
অ অ।